নমস্কাৰ শুনি আছে আপুনি হয় আজিৰ এই বৰ্তমান এটা চেচন ল'ম বুলি ভাবিছিলোঁ চেচনটো শিক্ষাৰ ওপৰত লওঁ নিকি
অ শিক্ষা হয় হ'ব
হয় আমাৰ অসমত মানে এতিয়া শিক্ষাৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ কৰিছে কি হৈছে সেইটোৰ ওপৰত অলপমান আপ আপুনিও আলোচনা কৰিব মইও আলোচনা কৰো দুয়োজনৰ মাজত যিখিনি মানে হয় মানে গুৱাহাটীত ত আপোনাৰ বিভিন্ন ধৰণৰ জেগাৰ পৰা আহি শিক্ষা গ্ৰহণ কৰি আছে মানুহবি বিলাকে ধৰক হয় আমাৰ গুৱাহাটীত
হয় শিক্ষা কলে মানে যিকেইটা টাউনেৰ হ'লে সেই শিক্ষা যেনিবা আৰু ফিলছ্ত থকা শিকা মানে সেইটো একে চিষ্টেমেটিকে হয়। যেনিবা চেম চিচটেমেটিক হয় চিচটেমেটিক একে হয়। যিকোনো মানে সেইটো থাউনত টাউনত থাকিলে মানে সেইটোয়ে হয় যেনিবা ওচৰত তে হয় যেনিবা কলেজ ইউনিভাৰচিটি সেইটোৱে মানে স্কুল স্ক স্কুলটো মানে এক একে হয় আৰু সেইটো মানে মানে ওচৰত হয় সিহতে থাকিবা মানে ভাল হয় যেনিবা চিটুৱেচন উম বিলাক যেনিবা পৰিবা মানে ৰুমতে থাকি পৰি মানে বহুত মানে ভাল হয় যেনিবা যেনিবা হোষ্টেলত থাকা যেনে কোনোবা পি জি কোনোবা সেইটো গভমেণ্ট হোষ্টেল সেনেকুৱা থাকা আৰু কোনোবা ৰুমত থাকা সেক মানে বহুত মানে অ যেনে পৰিস্থিতি সেইটো মানে ভাল হয় যায় যেতিয়া গাঁৱত কৰা থাকি মানে গাঁৱত বহুত বিভিন্ন ধৰণৰ কাম আছে না সেনেকুৱা থাকিলে আৰু কৰিলি মানে বহুত আমি বহুত টাইম মানে সেনেকুৱা যি কোনো টাইমত হয় হয় হয় হয় সেনেকুৱা আৰু মানে টাইমটো মানে হয় অ অকমান বেলেগ হৈ যায় যেনিবা হয় সেনেক
হয়
হয়
হয় যেতিয়া ল'ৰা এজনে বা ছোৱালী এজনে মানে সৰুৰ পৰা ঘৰত থাক কি পেলে পঢ়ে পঢ়ি পেলাই যেতিয়া তেওঁ হায়াৰ এডুকেশ্যনৰ কাৰণে বাহিৰত থাকিব লগা হয় তেতিয়া মানে তেওঁ সচ তলত বা যিহেতু মানে
হয়
পিজিত থাকে বা পেডহস্তে পেইং গেছত থাকে পেইং গেছ বা হোষ্টেলত থাকে তেতিয়া তেওঁৰ কাৰণে কিছুমান মানে নতুন অভিজ্ঞতা সৃষ্টি এটা হয় আৰু কেতিয়াবা এনুক কুৱাও হয় কিছুমান ল'ৰা ছোৱালীৰ মানে ধৰ বাহিৰত পঢ়িব আহে যেতিয়া পঢ়িব তেওঁ মানে কেতিয়াবা তেওঁলোকৰ মানে স্বভাৱৰ মানে বিকৃতি ঘটে। যাৰ ফলত মানে তেওঁলোকৰ শিক্ষাগত মানে শিক্ষাটো আধাতে এৰিব লগা হয়। চ' সেইবিলাকৰ প্ৰতিও যেন আমাৰ মানুহখিনিয়ে তদাৰক ৰাখে আৰু মানে গাৰ্জেন খিনিয়ে প্ৰত্যেকজন গাৰৰ্জেনে ধৰক আৰু শিক্ষা বিলাকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ আহি পৰিছে এতিয়া বহুত ল'ৰা ছোৱালীয়ে মানে হায়াৰ এডুকেশ্যন আজিকালি প্ৰায়ভাগ ল'ৰা ছোৱালী হায়াৰ এডুকেটেড। ধৰক গ্ৰেজুৱেচন কমপ্লিট কৰিছে গ্ৰেজুৱেচনৰ পিছত মাষ্টাৰ্ছ কমপ্লিট কৰিছে মাষ্টাৰ্ছ কমপ্লিট কৰি পেলাই বহুত ল'ৰা ছোৱালী মানে এনেকুৱা ধৰণৰ আছে যে সিহঁতে মানে নেক্সট ষ্টেপটো কি কৰিব। বা সিহঁতে এনেকুৱা ধৰণৰ কৰিছে আজি কমপ্লিট কৰিছে শিক্ষা এইফালৰ পৰা এইটো কৰিছে ঘৰত মানে বা মাক বাপেকে এইটো ক এইটো পঢ় সিটো পঢ় এনেকে পঢ়াব পঠাইছে প দ কিন্তু সিহঁতে চবত চে মানে ডিচিচন মেকিং কৰিব নিজৰ মানে কেপাচিটিটো নাথাকে, চ' আমি
হয় হয় হয়।
হয়।
হয় যেনেবা সেইটো হয় আপুনি কৈছে না সেইটো যেনেবা শিক্ষা বিলাক যি কিতা গ্ৰেজুুৱেচন কৰিছো কোনোবা মেট্ৰিক পাছ কৰি এনে আছে কোনোবা হায়াৰ ছেকেণ্ডেৰী পঢ়ি এনে আছে। কোনোবা গ্ৰেজুুৱেট কৰি আনি আছে, আৰু মাষ্টাৰ ডিগ্ৰী কৰিয়ে সেনেকুৱা আছে যেনে এম এ চি এ যা বি এছ চি এ যা সেনেকুৱা যেনিবা এম কমে যা সেনেকুৱা আৰু যিটো সেইটো মানে এডুকেশ্যনটো মেইন পাৱাৰফুল হয় যেনেবা সেইটো মানে এডুকেশ্যনটো আমি লাইফত ল'ব লাগে যেনিবা উম জীয়ৰী সেইটো মানে এডুকেশ্যনটো মানে বহুত মানে মানুহৰ মানে বহুত ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট অফ ইডকেশ্যন সেইটো সেনে কোৱা মানে যি এডুকেশ্যন ৰিলন্স চাকৰি নকৰিলে মানে সেইটো আমি বহুত ফাৰ্মিং আছে সেইটো মানে কৰিব আৰু বহুত এগ্ৰিকালচাৰে এডুকেশ্যন এগ্ৰিকালচাৰে কৰি ব পাৰিব কোনোবা ফাৰ্মিঙো কৰিব পাৰিব। কোনোবা বেলেগ ইণ্ডাষ্ট্ৰী কৰিবা সেনেকুৱা বিজনেচ কৰিবা। পাৰিব মানে বহুত হয় হয় হয় বহুত চুবিধা আছে হয় হয় লাগ
হয় আপুনি মানে আপুনি মই নজনাকে মানে বহুত লাইন আছে এডুকেশ্যনত।
হয় বহুত লাইন হয় হয়।
সেই ৰিসেন্টলি মানে ডাইৰেক্টৰ পেৰী ডেভেলপমেণ্টৰ আনডাৰৰ কিছুমান মানে এনেকুৱা ধৰণৰ হেৰি দেখিলো য'ত মানে বি এছ চি ডায়েৰী বুলি এটা ক'ৰ্চ আছে। সেই কৰ্চৰ মানে মানুহে বহুত সজাগ নহয় চ' সেই ক'ৰ্চ কৰিলে যে মানে গৰু পালন কেনেকে কৰিব পাৰে গা খীৰ উৎপাদন কেনেকে কৰিব পাৰে, সেইটোৰ কথা জানিব পাৰে বা সেইটোৰ যে এটা ক'ৰ্চ আছে আমাৰ অসমত নাইণ্টি পাৰ্চেণ্ট ল'ৰা ছোৱালীয়ে এইটো কথা এইটো এইটোৰ ওপৰত মানে জ্ঞাত নহয়। ঠিক তেনে ধৰণৰ কৃষি বিভাগৰ মানে কিছুমান ক'ৰ্চ আছে ত' সেই ক'ৰ্চ বিলাকৰ ওপৰতো মানে আপোনাৰ বহুত ল'ৰা ছোৱালীয়ে নাজানে সেইবিলাক ক'ৰ্চ ললে যে নিজৰ কেৰিয়াৰটো গঢ়িবৰ কাৰণে যদিও মানে চৰকাৰী চাকৰি আমাৰ মেক্সিমাম ল'ৰা-ছোৱালীয়ে চৰকাৰী, চাকৰিৰ ওপৰত মানে হেৰি কৰে। ফকাচ কৰে, কিন্তু চৰকাৰী চাকৰি কৰিলেই যে মানুহ জীৱনটো সুখী হ'ব সেইটো নহয়, মানে পঢ়া শুনা কৰিছে হয় ঠিকেই। কিন্তু তেওঁলোকে মান প্ৰত্যেকজন মানুহৰে মানে এটা চিন্তা গোটেইখিনি পঢ়া শুনা পঢ়ি পেলাই গভমেণ্ট জবৰ কাৰণে আমি প্ৰিপাৰেচন কৰিম, গভমেণ্ট জব আমি ল'বই লাগিব সেইটো, ত, সেইটো নহয় মানে হাতত সদায় দুটা অপচন ৰাখিব লাগে, প্ৰত্যেকজন ল'ৰা- ছোৱালীয়ে, তে চৰকাৰী কৰি নাপালো, মই বেলেগ এটা যে কাম
বলে, হয়, হয়, সেনেকুৱা হয়, হয়।
যে প্ৰত্যেকজন মানুহকে যে, চাকৰিয়ে যেন দিব। তেওঁ পঢ়িছে মানে যে চাকৰি পাব সেইটো নহয়, প্ৰত্যয়েকজন মানুহে মানে চাকৰি কৰিলে তেনেহ'লে, ব্যৱসায় কোনে কৰিব? খেতি বাতি কোনে কৰিব? প্ৰত্যেকজন মানুহেই ভাগ, ভাগকে কৰিব লাগিব হয়। সেইকাৰণে শিক, আৰু এটা বস্তু ঠিক যে শিক্ষাই মানুহক অন্ধকাৰ দূৰ কৰে। ত, যিকোনো কাম কৰিবৰ কাৰণে মানুহক মানে শিক্ষাৰ প্ৰয়োজন হয়। শিক্ষাই যদি নাথাকে, মানুহজনৰ তেতিয়া একো কাম কৰিব নোৱাৰে।
হয়, হয়, হয়, হয়।
শিক্ষা থাকিলেহে মানুহজনে মানে, যিকোনো মানে ডিচিছন ল'ব পাৰে। কিছুমান মানুহ আছে, এনেকুৱা যে শিক্ষা নথকা মানুহো মানে ডিচিছন ল'ব পাৰে। ত, শিক্ষা থকা মানুহজনে শিক শিক্ষা থকা মানুহজনে মানে, যিটো বস্তু মানে শিক্ষা নথকা মানুহজনে কৰিব, সেই শি সেইটো মানে শিক্ষা থকা মানুহজনে, ভালদৰে হয়তো তেওঁক বুজাই-বঢ়াই হেৰি কৰিব পাৰিব বা আয়ত্ব কৰোতে বেছি, বেছি কাম মানে সময়ৰ প্ৰয়োজন নহয়।
হয়, হ
আৰু, হয়।
হয়।
আৰু আমাৰ গাওঁ বিলাকত মানে এনেকুৱা ধৰণৰো আছে যে এ, তেওঁৰ ল'ৰাটো এম, এ, পাছ। তেওঁৰ ছোৱালীজনী বি, এ, পাছ চ চ, তেওঁ মানে তেওঁ মোৰ ল'ৰাটোতকে মানে কমকে হেৰি জানে, তেওঁ বা বেছিকে জানে সেইটো নহয়। আজিকালি মই, মই ভাবো কি বা, আমি মানুহ বিলাকে ভাবিব লাগিব কি যে, অকল মানুহ চিটখন বনাবৰ কাৰণে, আমি পঢ়িব নালাগে, আমি মানে, আমি মানে জ্ঞান আহৰণৰ কাৰণে যদি পঢ়োঁ, তেতিয়া আমাৰ মানে ভৱিষ্যতটো মানে ভাল। হয়, বুলি ভাবোঁ আৰু কাৰণ আমাক জ্ঞানেহে পোহৰ দিব আমাক, চাৰ্টিফিকেট খনে পোহৰ নিদিয়ে।
হয়, হয়, মানে হয় মই, জ্ঞানটোৱে মানে ফাৰ্ষ্ট, মষ্ট ইম্পৰ্টেন্ট হয়, যেনিবা সেইটোৱে অ, হয় সেই মানে জ্ঞান থাকিব লাগিব, মানুহ জীৱনত যি এতিয়া মানুহ জীয়াই থাকিলেতো, আমি কিবা এটা কৰিব লাগিব। যেনিবা মানুহৰ কেনেকুৱা কমিউনিকেশ্যন কৰিব, কেনেকুৱা হয়, হয়, সেইটো এনেকুৱা চলিব লাগিব, মানে লাইফ লাইফত জীৱনত, কেনে কোৱা নিজিৰ, যেনিবা হেল্পবিলাক।
হয়।
যেনিবা সেইটো কেনেকুৱা, ভালকে ৰাখিব লাগে সেইটো মানে নিজেৰ মানে, সেইটো এটা বস্তুটো মানে থাকিবা লাগিব আৰু, এনেকুৱা বহুত মানে হ-হয়। ষ্ট্ৰংলি হ'ব লাগে আৰু এইবিলাক।
হয় হয় হয়, হয়, প্ৰত্যেকজন মানুহেই মানে যদি জ্ঞানী হয় নহয়, আজি মানে কৰ্ড চাৰিও চাইডৰ পৰা যদি চাব যাওঁ, প্ৰত্যেকজন মানুহে জ্ঞানি যদি হয় তেতিয়া মানে আমি মান আগবাঢ়ি যাব পাৰিলোঁ হয়। হয় আমাৰ অসমখন মানে শিক ক্ষাগত অৰ্হতাৰ ফালৰ পৰাও মানে যদিও আমি ৰেচিঅ' হিচাপত চব যাওঁ বা যদিও চেঞ্চাৰ হিচাপত চাব যাওঁ, আমিও অলপ পিছপৰা হয় বেলেগ বেলেগ ৰাজ্যতকে। মে কেৰেলা, মিজোৰাম এইবিলাক ৰাজ্যতকে আমি পিছপৰা। সেইটো আমাৰ জনবসতি কিমান আছে সেইটোও চব লাগিব আৰু জনবসতি হিচাপতহে মানে তো মানে শিক্ষাগতৰ হেৰিতো ধৰা যায়তো যিটো মানে চেনচাছ কৰা যায়, যিটো মানে আমাৰ শিক্ষাগতৰ হাৰ উলিওৱা যায় এইটোৰ কথা কৈছোঁ মই। এতিয়া অলপতে মানে আমাৰ লোকপ্ৰিয় মানে এটা হেৰি কৰি আছে। মানে য'ত শিক্ষাৰ পৰা, হেৰিৰ পৰা যিটো মানে টু থাউজেণ্ড এলেভেনৰ আমি এতিয়া মানে টু থাউজেন এলেভেনৰ চেঞ্চাছৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আমি হেৰি কৰি আছোঁ। এতিয়া মানে টু থাউেণ্ড টুৱেণ্ট ৱানৰ চেঞ্চাছটো মানে আপোনাৰ ডজট হৈ আছে, ডিব্ৰুগড় ডিষ্ট্ৰিক আৰু কোনোবা এখন ডিষ্ট্ৰিকত মানে ডিজিটেলি হেৰি কৰিছে মানে এইটো, চেঞ্চাচ হৈছে, চ' ঠিক তেনে ধৰক গোটেই ডিষ্ট্ৰিকবিলাক কৰি পেলে এইটো এটা চেনচাছৰ ডাটা এটা ওলাব, চ' এইটোত মানে শি ক্ষাগতো কিমান আগবাঢ়িছে আমাৰ অসমখনত, কিমান পিছ পৰিছে সেইটো আমাৰ গম পোৱা যাব বা
এতিয়াতো, হয় হয় হয়, এ এতিয়াতো আৰু মানে একে হৈছে। টাউনত কেনেকুৱা মানে, সেইটো ৰিজাল্ট কৰিছে, সেইটো ভিলেজত তে সেনেকুৱা ৰিজাল কৰে, আগতে নিচিনা মানে টাউনত মানুহকেইটা বহুত ৰিজাল্ট টো মানে ভাল হৈ আছিল, তাৰপিছত আৰু গাঁৱৰ মানুহকেইটা ৰিজাল্টটো মানে কমতে হৈ আছ তে সেনেকুৱা আছিলে, এতিয়া মানে চবে চেম হৈছে মানে। একে হয়, একে হয় হয়, যেতিয়া সেই টাউনত টাউনত থকা মানুহটোৱে যেনেকুৱা কৰে সেইটো ভিলেজতে সেনেকুৱা চব কম্পিটিটিভ একজামত বিলাকে যে কচিঙে বিলাকে যে ঘৰত থাকিলে এতিয়া মিডিয়া আ, যেনিবা
হয়, হয়, মানে কি হৈছে আগতে কচিং চেণ্টাৰবিলাক মানে টাউন লেভেলত তি আছিলে, এতিয়া কচিং চেন্টাৰবিলাক মানে আপোনাৰ গাঁৱে বোৱে চবতে হৈ গৈছে এতিয়া। আৰু প্ৰ, মেক্সিমাম ল'ৰা ছোৱালী আজিকালি মানে কচিঙৰ ওপৰত নিৰ্ভৰশীল কৰি নিৰ্ভৰশীল হৈছে আৰু সেই হিচাপত মানে আমাৰ কাৰণে এইটো মানে বেয়া বুলিও ক'ব নোৱাৰে, ভাল বুলিও ক'ব নোৱাৰে কাৰন ল'ৰা ছো ছোৱালীবিলাকে আজিকালি পঢ়াৰ ওপৰত মানে গুৰুত্ব দিছে। কচিং চেণ্টাৰ বেছি হৈছে মানে আমাৰ ল'ৰা ছোৱালী মানে পঢ়াৰ প্ৰতি আগ্ৰহী হৈছে।
হয় আৰু আৰু নেগেলিয়ে যেনিবা সেইটো অফলাইনত নেগিলে অনলাইনত কৰিব পাৰিব সেই ঘৰত থাকাতে, যেনিবা গাঁৱতে থাকা যেনেকুৱা নহওঁক, পেটলনটো বহুত ভাল লাগিছে মানে সেইটো মানে।
হ, অনলাইন এডুকেশ্যন চিষ্টেমটো অহাৰ পৰা বহুত
অ' বহুত অ' বহুত আপগ্ৰেড হৈছে, বহুত ডেভলপ হৈ আছে, যেতিয়া আমিয়ে সেইটো ঘৰত থাকিলে আমি মানে গাঁৱত থাকিলে আমি যেনিবা পঢ়িব পাৰিব আৰু যেনিবা সেইটো যিকেইটা টাউনৰ যিকেইটা শিকাইছে সেইটোৱে আমি ঘৰত থাকাতে অনলাইন ক্লাছ কৰিব পাৰিব সেইটো মানে বহুত ভাল আৰু প্লেটফৰ্ম সেইটো বহুত ভাল লাগিছে সেইটো অহ হয় ইয়াৰ কাৰণে অ ইয়াৰ কাৰণে আমি বহুত ডেভলভ হৈছে যেতিয়া স্তাদি এডুকেশ্যন বিলাক হয়
হয় আজিৰ চেচনটো ইমানতে সামৰণি মাৰো নেকি হয় তাৰ বাবে অশেষ ধন্যবাদ আপোনালৈ চ আপোনাৰ পৰা বহুত মূল্যবান সময়খিনি পালোঁ লগতে আপোনাৰ পৰা বহুত জানিব পা